হেল্ল' অ।
অ'ফনটো কাট খাই গ'ল আকৌ।
ফোনটো কাট খাই গ'ল অ।
ফনটো মাৰি আছো লগা নাই।
অ'অ'বৰষুণ দিছ ছে আকৌ এইফালে মই হেৰি কৰি কিবা- কিবি কৰি আছিলোঁ যে
অ'আচ্ছা।
অ' বৰষুণ দিছে নে সেইপেলে?
অ' বৰষুণ দবা পিটা বৰষুণ দিছে।
অ'আমাৰ এইফালেও একদম পুৰা বিজলী ঢেৰকণী মা ৰি
অ',
অ',
এতিয়া মানে দিয়ে আছে।
অ' অ'। দিছে, দিছে পুৰা বৰষুণ দিছে। এইটো কাৰণে ইমান গৰম
হয়, সেইকাৰণে ইমান গৰম দি আছিলে গে ন'?
সেইটোৱে আকৌ।
অ'মোৰ মাতটো শুনি পাইছা ন' ভালকে?
শুনিছো, শুনিছো।
অ, শুনি নেপালে
ভালকে ঠিক আছে।
অ'মই কিবা ব্যৱস্থা কৰিব লাগিব ন'শুনি নাপালে।
সেইটো হয় বাৰু।
অ',
পিছে অংকীতাই হেৰী খোৱা-বোৱা হ'ল নে?
অ'খালোঁ এতিয়া, অ' খাই উঠিছো।
ইয় অ'অ'।
আজিতো আমি সেই পৰিৱেশৰ ওপৰতে কথা পাতি আছিলোঁ ন?
অ'
এতিয়া কি কথা পাতিম? আজি কিহক বিষয় লৈ আলোচনা কৰিব?
এতিয়া যিহেতু খেতিৰ চিজন, খেতিৰ কথা পাতিব পাৰিবা।
খেতিৰ কথা ন'তোমালোকৰ সেইফালে কঠিয়া উম, কঠীয়া পাৰিলে নে?
অ'কঠীয়া পাৰিলে এ, যাচ। হাল বাইছে, অ, অ।
অ।
তোমালোকৰ নো?
আমাৰতো এতিয়া পথাৰ ৰুবৰ হৈছে। দহ তাৰিখৰ পৰা চাগে আমাৰ পথাৰ ৰুবই নেকি। আহিবা আকৌ আমাৰ ন ভুই ৰোৱা দিনাখন।
অ, যাম, যাম, নিশ্চয় পাৰিলে যাম।
অঁ।
আৰু কবব
তোমালোকৰ ন ভুই ৰোৱা দিনাখন কি খোৱা?
আমাৰতো তেনেকে একো খোৱা নহয় বাৰু। এনেই মানে আ
অ, অ।
অ
ত' এয়া হেৰি, ৰঙালাও, বাঁহগাজ, হাঁহ মাংস। মানে হাঁহে বাঁহে বুলি কোৱা হয় আৰু ন ভুই ৰোৱা দিনাখন আমাৰ।
অ
খোৱা হয়। অ, অ
বাকী তুমি পথাৰ যোৱা নে?
পথাৰ যাওঁ, ক'ত পথাৰ নগলে নহ'ব নহয়। আমাৰতো ছোৱালীবোৰ গাঁওৰ ছোৱালী এনে ঘৰত বহি থাকিলে নহ'ব ন।
হয়, হয়।
অ।
উম।
তোমালোকো ল'ৰাবোৰ ইমান নোযোৱা চাগে ন?
আমাৰো যাব লাগে। আমাৰ আমিতো নগলে নহ'বই ন, পথাৰত আলি দিব লাগে। এতিয়া আ আজিকালি বাৰু ট্ৰেক্টৰে হাল বায়। তথাপিওটো ট্ৰেক্টৰে হাল বালেতো চাই থাকিব বেয়া লাগিব ন।
সেইটো হয় বাৰু।
অ, এতিয়া পথাৰত আলি দিয়াৰ পৰা এতিয়া কঠিওৱা কঠীয়া এতিয়া আমাৰ পথাৰত বেলেগত কঠিয়া পাৰে, দূৰ হয় কঠিয়াবোৰ আকৌ কঢ়িয়াব লাগে।
অ, আমাৰ বাৰু তেনেকে কৈ য়াব নালাগে, আমাৰ পথাৰ মানে তাতে পাৰে ন।
অ
অ, পথাৰ এতিয়া পানীৰ ব্যৱস্থাটোহে কি হয়, এদিন ৰ'দ দিয়ে, এদিন বৰষুণ দিয়ে।
হেইটো ভ
আগৰ নিচিনা নহয় আৰু অ'
অ' সেইটো ভগৱানে চাব। অ' বৰষুণ দিয়ে আছে যেতিয়া হৈ যাব এবাৰতো বৰষুণ বহুত দেখাইছে।
তাকেহে আৰু পায়।
উম একো চিন্তা কৰিব নালাগে।
তাকেহে
উম বাকী তোমালোকৰ এনে কি কি ধান খেতি কৰা হয় নো?
আমাৰ ৰঞ্জিত ধান চিনি পোৱা?
পাওঁ পাওঁ গাঁৱৰ মানুহ হ'লে ত' চিনি পাবই লাগিব ন'।
সেইটোৱে বহুতৰ ফালে নকৰে ন' সেইটো কাৰণে সুধিলোঁ বেয়া নাপাবা দেই।
না মানে সেইটো ধান আছে মানে বিভিন্ন জেগাত মানে বিভিন্ন ধৰণৰ নাম থাকে আৰু আমাৰ
অ' এইটো অ' ঠিকে আমাৰ এইটো ৰঞ্জিত ধান মণিৰাম তাৰপিছত জহা ধান, বৰা ধান। আৰু লাহি ধান সেইবোৰ সেইবোৰ খেতিয়ে কৰে আমাৰ। অ' বৰ ধানতো আমাৰ নকৰে আগতে কৰিছিলে এতিয়া অ' আগতে কৰিছিলে এতিয়া পাঁচ বছৰ মান পৰা মানে ধানটো এৰিলে। কিন্তু সেই ধান মানে সেই চাউলটো খাব লাগে আমি মানে গা দেহৰ কাৰণে বহুত ভাল।
হয় সেইটো ভাল।
অ' জহা চাউল জহা বৰা ধানতো কৰে আমাৰ বিহুত লাগে ন' বৰা চাউলতো আমাক মেইনকে। বৰা চাউলতটো আমাৰ লাগে আৰু অ' তাৰপিছত আমাৰ দেহৰ কাৰণে, অ', হয় হয়। আৰু আমাৰ এইটো দেহৰ কাৰণে আমাৰ জহা ধানটো ভাল জহা চাউলটো
আমি জহা চাউলতটো মানে এইটো অ' পিঠা গুৰি কৰিও খাব পাৰি মানে এনেকে পিঠা গুৰিটো কৰি থৈ দিলে। মানে ৰাতিপুৱা ব্ৰেকফাষ্টৰ নিচিনাকে আগতে মানে আমাৰ আইতাহতি খায় আৰু এই জহা চাউলতটো মানে পিঠাগুৰি কৰি গৰম পানী উতলা গৰম পানী কৰি পিঠা এনেকে লৈ পিঠা গুৰি চেনি দি গৰম পানী খুব ভাল লাগে জানে নে কিন্তু আজিকালি মানে আগতে আমিও খাইছিলো আমি সৰু থাকোতে কিন্তু আজিকালি আমাৰ ভাইটি ভাইটি ভণ্টিহতে মানে সেইবিলাক খাব নিবিচাৰে। তুমি খাইছিলানে তেনেকে?
অ' খাইছিলো মইটো সৰুতে বহুত খাইছিলো এতিয়াও খাওঁ বাৰু।
অ' অ' অ' অ' আমাৰতো এতিয়াও পিঠাগুৰি থাকে বাৰু কেতিয়াবা তুমি আহিবা। দিম আমাৰ ঘৰত যদি পিঠাগুৰি থাকে।
যাম যাম আৰু আগতে আমাৰ এই বিহু বিলাকত প্ৰথমেতো আমাৰ মাঘ বিহুত এইটো আমাৰ চুঙা পিঠা বনোৱা হয়
চুঙা পিঠা অ চুঙা পিঠা অ আমাৰ মাঘ বিহুত চুঙা পিঠা থাকেই আৰু বাকী যি পিঠা নাথাকক লাগে মানে অ মিঠা আলু থাকিব আৰু আমাৰ ঘৰৰে ঘৰৰে মানে এইটো যি কাঠ আলু বুলি কওঁ যে আমি
অহ
অহ কাঠ আলুটো মানে আমি খাবই লাগে বোলে কাঠ আলু তাৰপিছতে এইটো মি মিঠা আলু মিঠা আলুটো আমি সেইটো গৈ আলু নে কি বুলি কওঁ মানে
অ
অহ তাৰপিছতে সেইটো মানে আমি খাব লাগে মানে কিবা কিবি বুদ্ধি কৰি কিনে মানে মাহঁতে খুৱাই আৰু অহ অ নেখালে কি বুলি কয় গাহৰি হবি বুলি কয় বোলে গাহৰি হবি তই অহা জনমত তেনেকে কয় ন
অ অ হয়
অহ সেইটো খাব লাগে
উম আৰু এটা কথা মানে আমাৰ অসমীয়াৰ মানে খাদ্য সম্ভাৰো এটা মানে বিশ্বৰ এটা ঐতিহ্যপূৰ্ণ মানে হেৰি থাকে ন এটা স্থান আছে মানে আমাৰ খাদ্য সম্ভাৰ লৈ আমাৰ অসমীয়া
অহ
উম এনেইতো সাজ পোছাক অ সাজ পোছাকতো আছেই বাৰু সাজ পোছাকৰ বাহিৰেও মানে আমাৰ অসমীয়া খাদ্যটো মানে বিশ্বত জিলিকি থাকে আৰু
সেইটোৱে সেইটোৱে একো কমি নাথাকে
হয়
উম
পিছে বৰষুণ দিয়ে আছে নেকি তোমালোকৰ ফালে
বৰষুণ এতিয়া এৰালে
এৰালে নেকি
অ তোমালোকৰ ফালে দি আছে ন অ তেনেকুৱা আৰু কেতিয়া ক'ত বৰষুণ দিয়ে এফালে যদি বৰষুণ দিয়ে আনফালে ৰ'দ দিয়ে সেই তেনেকুৱা হয়নে
হয় হয় কিন্তু এটা কথা আমাৰ তিনিচুকীয়াত কিন্তু অলপ ওৱেডাৰটো বেলেগ হয় আকৌ দেই আমাৰ মানে তিনিচুকীয়াত তিনিচুকীয়াত মানে কি হয় এয়াই যদি এতিয়াই যদি ৰ'দ দি আছে এতিয়াই আকৌ বৰষুণ কেতিয়া মানে দি দিয়ে কোনো গেৰেণ্টি নাই মানে কোনো ভৰসা নাই
হয় হয়
কিন্তু বেলেগৰ ফালে হয় নহয় নাজানো কিন্তু আমাৰ তিনিচুকীয়াৰ ৱেডাৰটো মানুহে বহুত মানে বেলেগ বুলি কয় আৰু বাহিৰৰ পৰা যিবিলাক মানুহ আহে সেইকাৰণে এটা কথা ক'ব গ'লে মানে সেই তেনেকে আমাৰ তিনিচুকীয়াৰ ৱেডাৰটো কাৰণে মানে বাহিৰৰ মানুহবোৰ তেনেকে ৰৈ যায় বুলি মানুহ বিলাকে কয় আৰু বিশেষজ্ঞ বিলাকে
তাকেহে আৰু
অহ আচলতে আমাৰ ৱেডাৰটো ভাল থাকিবলে ভাল পায়
অহ হয় আমাৰ তিনিচুকীয়াত যে এটা কৰ এটা কাৰণে ভাল লাগে মানে আমাৰ এইটো কাকপথাৰ ছাইদত মানে বেছি মৰাণ মানুহ আছে ভাল লাগে ন।
হয়, মানে মৰাণ মানুহ মানে বিভিন্ন জনগোষ্ঠীৰ মানুহ তাত আছে মানে। সেইটো কাৰণে।
তথাপিও মানে আমাৰ অসমীয়া মানে মৰাণটো বেছি আছে।
অ, সেইফালে আমাৰ তিনচুকীয়া তিনচুকীয়া আৰু ডিব্ৰুগড় জিলাত মানে মৰাণ, মটক আৰু বেছি আছে। তিনচুকীয়া আৰু ডিষ্টিক অ, তিনচুকীয়া আৰু ডিব্ৰুগড়
অ অ বাকী মৰাণ সাজ টো কেনেকুৱা লাগে তোমাৰ নিজৰ যিটো আমাৰ ড্ৰেষ্টটো ট্ৰেডিচনেল?
সেইটোটো মোৰ বহুত বেছিয়ে ভাল লাগে মানে মই বুজাব নোৱাৰা এটা অনুভৱ।
অ অ মোৰ মানে সঁচাকৈ বহুত বেছিয়ে ভাল লাগে মই নিজৰ ড্ৰেষ্টটো মানে মই গৌৰৱ কৰো মানে নিজৰ ড্ৰেষ্টটোক লৈ।
হয় হয়। আমাৰ আৰু বিয়া হোৱাৰ পাছত যোনটো মানে কালচাৰ এইটো পিন্ধা হয় ন
অ অ কিন্তু বহুতে বহুতে কিন্তু আমাৰ অ, বহুতে কিন্তু আমাৰ মৰাণখিনিক লৈ হাহে। কিন্তু মই সেইটো নাভাবো কেতিয়াও মোৰ কিন্তু বহুত মানে মই মৰাণ হৈ মই নিজকে বহুত প্ৰাউড কৰো।
হয় আমাৰ মৰাণ জনগোষ্ঠীটো লৈ মৰাণ হওঁক মতা হওঁক ম মটক হওঁক বহুতে মানে হাহে উপলুঙা কৰে যে অকৰা বুলি। আচলতে আজিকালি সেই আমাৰ আচলতে মৰাণ মানুহবিলাক ওলাই নাহিছিলে ন আগতে।
সেইকাৰণে মানে অলপ মানুহবিলাকে ভাবে কি অকৰা বুলি। সেইকাৰণে আমাৰ মানুহবিলাক কে এইবিলাক সুযোগ বুজি কিছুমানে চল বুজি মানে সুযোগ ল'ব বিচাৰে।
সেইটোৱে সেইটোৱে কিন্তু আগৰ মৰাণটো আজি সেই মৰাণ হৈ থকা নাই আৰু আমাৰ মৰাণ মানুহ খিনি বহুত উন্নত হ'ল।
হয় হয়।
অ।
আগৰ আৰু সেইটো মৰাণ নাই।
অ, আমাৰ ভাষাটো মানে ভাল লাগে আৰু নিজৰ ভাষাটো।
অ।
অ, মই নিজৰ মোৰ ভাষাটো লৈ আৰু মোৰ নিজৰ ট্ৰেডিচনেল যিটো মৰাণ ড্ৰেষ্ট টো সাজ-পোছাকযোৰ আমাৰ বহুত মানে মোৰ বহুত প্ৰিয়।
হয়।
অ। আৰু আমাৰ যি বিহু ন মৰাণ গছ তলৰ বিহুখন।
অ।
অ, মানে ইয়াৰ মাদকতাই সুকীয়া মানে একদম গছ তলৰ বিহুখন চাবলৈ মানে বহুত মানুহে ৰৈ থাকে কিন্তু বহুত মানুহে আমাৰ মানে উপলঙাও কৰে আৰু, কিনো গছ তলৰ বিহুত তোমালোকৰ তেনেকে নাচা এনেকে না চা সেই সেই বুলি কয় আৰু বহুত মানুহে।
নাই এটা কথা এতিয়া আমাৰ একেবাৰে উজনিত ক'ব গ'লে আমাৰ বিহুতো একেবাৰে মৰাণসকলৰ সুকীয়াকে আছে মানে।
অ', অ'। বাকীবোৰ বিহু কি চাবা আৰু, বিহু গৰু বিহু, মানুহ বিহু দুদিন হ'ল আৰু গ'ল। হয়নে? অ' কিন্তু আমাৰ নহয়, আমাৰ নহয়।
উম, পিছে তোমাৰ এইটো বিষয়ক লৈ আলোচনা ভালকে বিতংভাৱে আলোচনা কৰিম পাছত এতিয়া
অ' ঠিক, ঠিক আছে ঠিক আছে, ময়ো ভাত খাবলৈ হ'ল আৰু খাই লওঁ। ঠিক আছে হ'ব দিয়ক, ভাল লাগিল।